হেল্ল' হয় অহ ভাত -পানী খালে?
হয় মই ভাত-পানী খালোঁ ৰ'ব, আপুনি খালে?
অ এই মই সেয়া পৰা জাজ খাই আহিছোঁ। কিবা কৰি আছিলা?
মই আপোনাৰ অকণমান দৌৰিব যাম বুলি ভাবিছিলোঁ আৰু প্লাছ আহি কিনে অকমান খেলিব যাম বুলি ভাবিছিলোঁ।
হয় নেকি? অ আত্চ্ছা আত্চ্ছা খেলা ধূলাতো কৰিব লাগে দেই। উম হয় হয় ভৰিটো বহুত ভালে কুশলে ৰাখে।
তাকে তাকে এতিয়া আপোনাৰ শৰীৰ চৰ্চা নকৰিলে মানে বৰ্তমান সময়ত মানে ইমান মানুহ অ দূ- ৰ্বল হৈ গৈছে শাৰীৰিকভাৱে দূ- ৰ্বল হৈ গৈছে মানসিক ভাবে দূ- ৰ্বল হৈ গৈছে, গতিকে খেলা- ধূলাটো লগা হৈ গৈছে দেই সেইটো কাৰণে যাওঁক অকমান ওলাই গ'ল
তাকে তাকে তাকে কাৰণ আহ খেলা ধূলাৰ লগতে আহ অকল শৰীৰ চৰ্চাই নহয় আপোনাৰ মনটোও ভাল কৰে। নহয় জানো, উম এটা মনটো ভাল থাকিলে শৰী- সেইটো ভাল হ'ব নে কি কয় উম সেইটো কাৰণে কৰিব লাগে এনে অ আপুনি কেনেকুৱা ধৰণৰ খেল খেলি ভাল পায়?
মই আপোনাৰ এতিয়া যিহেতু কৰ্মব্যস্ততা গতিকে আপোনাৰ খেলিব গলে বেডমিণ্টন খেলিব যাওঁ। আৰু আপোনাৰ প্ৰথমে দৌৰিব যাওঁ দৌৰি আহি কিনে বেডমিণ্টন খেলোঁ আপোনাৰ মাজে সময়ে ক্ৰিকেট খেলোঁ।
হয়
ঘৰলৈ গ'লে।
উম নিশ্চয়- নিশ্চয় -নিশ্চয় অ বহুত আহে এতিয়া মানে খেল বুলি কলেকে চাওকচোন ম কিমানবোৰ খেল আহি যায় ন।
থাকে- থাকে।
চুৱ চৰিত বা লুকা ভাগু যোনখিনি মানে আমাৰ থলুৱা খেলবোৰ কথা কৈছো। বা সেইটো বা আৰম্ভ কৰি একদম ইন্টাৰনেচ নেল খেললৈকে ক্ৰিকেট হওক ফুটবল হওক ন বা তেনেকে কিছুমান বাৰু আছে জেবলিং থ্ৰ' বা ঢেৰ আছে বহুত খেলেই খেল সেইবোৰ যদি চাব যায় কিমান ত আছে ন। তাৰপিছতে আপুনি অ আজিকালিতো ঘৰতো চাব পাৰি খেল চেলবোৰ। বা অলিম্পিক হওঁক বা তেনেকোৱা- তেনেকোৱা ধৰণৰ ডাঙৰ- ডাঙৰ যিখিনি খেলৰ যিখিনি প্ৰতিযোগিতা পাতে তাৰ ভিতৰত আপুনি বেছিকে কি খেল চায়
মই আপোনাৰ অলিম্পিকৰ কথা কৈছো।
হয়- হয় উম।
আপোনাৰ মই তেনেকৈ বিশেষ চোৱা নহয় কিন্তু মাজতে ধৰি লওক এতিয়া যিহেতু যেতিয়া ষ্টাৰ্ট হয়। দৌৰ চৌৰ হওক বা জেভলিন। থ্ৰু হক। বা চুইমিং হওঁক এইবিলাক চাও বাৰু। মাজে সময়ত যদি সম যেতিয়া সময় পা মে চাই ভাল লাগে যিহেতু এইবোৰ
উম সেইটো হয়। অ খেল টো মানে সঁচাকে দেই মানে চাওকচোন আৰু এবাৰ খেলটো খেলি পিছত কিমান বডিটো ৰিলেক্স ফিল হয়। আৰু উম আৰু মানে এনেকোৱা লাগে দেই মই যেতিয়া খেলিব যাওঁ। বা যেতিয়া খেলা হয় তেতিয়া মানে যিটো এটা। কৰ্মব্যস্ততাত থকা হয় ন যিহেতু দিনটো বা কিবা এটা কিবা এটা কৰি থকা সেই খেলটোত মানে মনে প্ৰাণে যেন এনেকোৱা এটা সতেজ হৈ আহে। যেন আকৌ ঘূৰি গলো পুৰণা দিনলে হে হে মানে
এক নষ্ট নষ্টাল জীয়া আৰু কব গলে ন আপুনি কি খেলি চ খেলা ধূলা কৰে নাই কিবা।
অ নিশ্চয় কৰো- কৰো মাজে -মাজে কৰা হয় মানে আহ মাজে -মাজে মানে প্ৰায় মানে আবেলি সময়ত হওক বা অলপ মানে যোৱা হয় আৰু লগৰখিনিৰ লগত অলপ খেলিবলৈ মেলিবলৈ।
আচ্ছা আচ্ছা ক্ৰিকেট খেলে আৰু। ক্ৰিকেট খেলিব যায় নে বেলেগ কিবা
হয় হয়, মই যদি কওঁ মোৰ ক্ৰিকেটটো প্ৰিয় খেল হয়, মই এইটো ক্ষেত্ৰত ক্ৰিকেট খেলা যায় ক্ৰিকেট খেলি আমোদ লাগে ন
মজা নাই আৰু মানে আমাক ক'বলৈ গ'লে ক্ৰিকেট হওঁক ফুটবল হওঁক। মই বাৰু ফুটবল ইমান এটা নে খেলোঁ। বাট ক্ৰিকেট আৰু বেডমিণ্টন বেডমিন্টন হওঁক ভলীবল হওঁক এইবোৰ মানে, খেলি ভাল লাগে মানে। আৰু খেলাৰ পিছত মানে যিটো এটা মানেৰিল মানে, ৰিলাক্স ফিল বাৰ্ড হয়, খেলি থকাৰ সময়ত যিটো ৰিলেক্স এটা ফিল হয় ইমান বা নিজে আপুনি, কলে অথনি যে, সৰু কালৰ সেই কথা খিনি লৈ মনত পৰি যায়, সৰুতে যেনেকে দৌৰি দৌৰি গৈছিল গধূলি, স্কুল আহি বেগটো থলি, থৈ মানে বিচনাত পেলাই থৈ কিনা ভাতকেইটা, খাই ওলাই যাওঁ ন। তেনেকে এতিয়া মানে, সেই লৰাকেইটাৰ লগত কথাবোৰ মনত, পৰে আৰু ক'ব গলে হয় ন। এইবোৰ নষ্টালযি আৰু এক কথা। কিন্তু, হয়। কিন্তু এটা কথা পৰিলক্ষিত হৈছে বত বৰ্তমান সমস্যা বাদ যেন আপোনাৰ যিখিনি আমাৰ, ইয়ং জেনেৰেশচন বা যিখিনি নতুন প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালী থৈ কিনে যেন আপুনি ক'ৰবাত নহয় ক'ৰবাত এই যিটো আমাৰ, আ, হ আউড'ৰ গেমছ বাহিৰা যিটো আমাৰ, খেলা ধূলা ইনডোৰ গেমৰ কথা কোৱা নাই, মই বাহিৰৰ যিটো খেলৰ প্ৰতি যিটো, যেন মানে,
হয়।
অলপ কমি গৈছে মানে, তেওঁলোকে যেন বাহিৰা খেলৰ প্ৰতি অলপ কমি অলপমান ইনডোৰ, গেমছ বা মোবাইল গেমছ বিলাকৰ ওপৰত প্ৰতি অকণমান যথেষ্ট আহ আগ্ৰসৰ হৈছে মানে। সেইটো ক্ষেত্ৰত আপুনি কি কয়?
ক'বলে মানে এতিয়া আচলতে অ মানে আধুনিকতাৰ যদি চাব যে মানে অ প্ৰায়বিলাকৰ মাইণ্ডত আজিকালি এইটোৱে চলি থাকে যে কি মানে অনলাইন গেমছ হওক বা ভিডিঅ' গেমছ হওক বা বহুতে খেলি থাকে কিন্তু আচলতে এইটো ভুল ধাৰণা হয় মানে এইটো পাৰিলে মানে ক'ব লাগে যে কি অলপ দৌৰা মেলা কৰ বা কিবা কৰ আৰু সেইটো কাৰণে চাবচোন আজিকালি মানে এটা বস্তু চাব দেই এইটো বেয়া কথাও নহয় ভিডিঅ' গেম খেলক বা অনলাইন বা যিকোনো গেম কাৰণ সেইটো গেম খেলাৰ পিছতে চাবচোন মানুহজনৰ বা ল'ৰা ছোৱালীটো যোনটো এটা আই কিউ লেভেল হয় ন বা যোনটো এটা বুদ্ধি ক্ষমতা সেইবোৰ চাবচোন বহুত ইনক্ৰিজ হৈছে আৰু খেলৰ কাৰণে এটা বেনিফিট বুলিও ক'ব পাৰি।
সেইটো হয় বাৰু দেই যিহেতু সেইটো - সেইটো ময়ো টো লক্ষ্য কৰিছোঁ এইটো ক্ষেত্ৰত। বা দেখিছোঁ এইটো যে গেমত বা যিটো আমাৰ আ আমি যি টো মানে ইনডোৰ গেমছৰ ভিতৰত যিটো আহে সেইটোত আমাৰ আই কিউ লেবেল যথেচ ত শেষ হয়। কিন্তু তেনেস্থলত মানে আমি - আমি যিটো আগতে খেলিছিলোঁ মোবাইলৰ কথা কোৱা নাই ম বাইলৰ পৰা সাঙুৰি আহি আ মোবাইলৰ পৰা আমি আতৰি আহি যদ দি আমি ধৰি লও আমি ইনডোৰ গেমছ ছৰ ভিতৰতকো কেৰম হওক লুডু হওক, দবা হওক বা এইবোৰ যি কচুগুট টি হওক এইবোৰ যিবোৰ আমাৰ গাঁৱত সচৰাচৰ খেলা হয়, সেইবোৰ গেলেও মানে আ আপোনাৰ মোৰ বোধে সেইবোৰ খেলতো আমাৰ ল'ৰা ছোৱালী খিনি খেলা উচিত মানে যদি কে - কেতিয়াবা কি হয় আমাৰ যি খেলোতে যি এই আমাৰ নগৰ অঞ্চলত বসবাস কৰা ল'ৰা ছ ছোৱালী, সেই ল'ৰা ছোৱালী খিনিৰ হয়তো এখ খন আ গাঁৱৰ ল'ৰা ছোৱালীৰ নিচিনা এখন পৰ্যাপ্ত ফিল্ড নাপ বা এখন দৌৰিব ফুৰিবৰ কাৰণে এখন ফিল্ড নাপায় হয় নে নহয়? গতিকে আপোনাৰ এ আ তেওঁলোকে এটলিষ্ট এনেকুৱা খেলবোৰ এটলিষ্ট খেলিব পাৰে আৰু ধৰি ল কিন্তু তেওঁলোকও যেন আজিকালি যেন এইটোৰ প্ৰতি আগ্ৰাসৰ হৈছে। এইটো ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত বাৰু এইটো ভাল হ'য, বাট কিছু কিছু ক্ষেত্ৰত যেন এই টো - আঁ তেওঁলোকৰ মানসিকভাৱে মানে, মানে ভাগি পৰে বা য'ত যথেষ্ট তেওঁলোকৰ শাৰীৰিকভাৱেও কিছুমান ক্ষেত্ তাত লগবোৰ দুৰ্বল হৈ যায়, শকত- আৱত হৈ যায় মানুহবোৰ।
হ'য়, হ'য়
ত্ তেওঁলোকৰ কাৰণ সৰুতে যিবোৰ এতিয়া আমি খেলা- ধূলা কৰোঁ তেতিয়া আমাৰ শাৰ হাড়বোৰ আমাৰ মজবুত হৈ আহে। আমি যেতিয়া খেলিছিলো আমি কিন্তু, ইয়াতে বৰ বৰ্তমান সময়ত ল'ৰা -ছোৱালী যেন' কৰবাত যদি খোজ সেই যে হঠাৎ যদি তেওঁলোক বাগৰি পাৰে তে তেতিয়া তেওঁলোকৰ চাগে
হ'য়, হ'য় হ'য়, নিশ্চয় নিশ্চয় ঠিক কৈছে বাৰু অঁ আৰু এইখিনিতে বস্তু এটা চাব দে মানে কি হ'য় আপো- যেনেকে কলে যে কি উম বা খেলা- ধূলা কৰি থাকিলে ভৰিত টো ষ্ট্ৰং হ'য় আৰু শক্তিশালী হ'য় বা খি খেলা- ধূলাও কম কৰিলে অলপ মানে কাৰণ শৰীৰ চৰ্চা নহয় যিহেতু- টো নিশ্চয় দুৰ্বল হ'বই আৰু এইখিনি এটা চাব দেই মানে কি হ'য়, খেলে যে অকল মানুহৰ যে অকল মানুহকে হেৰি কৰিছে সেইটো নহয়। আৰু এটা বস্তু চাব যেনেকে আ আমাৰ যিটো, আমি এখন ভাৰত দেশৰ নিবাসী হ'য়নে? এটা ভাৰত এটা নেশ্বনক ৰিপ প্ৰেজেণ্ট কৰে এটা খেলে। এইটো কিন্তু ডাঙৰ কথা। কাৰণ এতিয়া চাব যেন খেলৰ যোগদিয়ে মানে গোটেই এখন, এটা নেশ্বনৰ নাম গোটেই পৃথিৱীত সফ্ ফলভাৱে উজ্জ্বল হ'য়। বুজি পাইছে? সেইটো, এইটো কিন্তু ক'ব লাগিব। খেলে, কিন্তু খেলৰ জগতৰ পৰাই এটা-এটা নেশ্যনক চিনি পোৱা হৈছে। যে এইখন খেলতো এনেকোৱা প্লেয়াৰ আছে বা এনেকোৱা-এনেকোৱা কিছুমান টেলেণ্টেড প্লেয়াৰ আছে, যিয়ে এটা এখন দেশক এটা সুনাম কঢ়িয়াই, হয় নাই খেলৰ জগতত চাবচোন কাৰণ আজিকালি ইমানে খেলৰ এ যিটো এটা এ ঢৌ বুলি ক'ব লাগিব, খেলৰ যিটো ধোৰ এইটো এটা মানে আমাৰ আধুনিক নহলেও বা-বা অতীতৰৰ পৰা এটা পৰম্পৰাগতে চলি আহিছে, যে আজি এইখন দেশে ইমান জিকিলে, ইমান জিকিলে, সেইটো এটা মানে এখন দেশৰ বহুত সুনাম কঢ়িয়াই হয়নে?
হয় হয় ঠিকে কৈছা হয়-হয় মানে আপুনি এইটো ক'ব খুজিছে যে এখন-এখন আমাৰ যি আমাৰ খেল হয় প্ৰতিখন খেলৰে আমি এখন ৰাষ্ট্ৰক বা এখন এখন ৰাজ্যক বা যিকোনো ক্ষেত্ৰতে আমি বা এছিয়ান হওক বা আমি বেলেগ এখন বস্তুক আমি প্ৰতিনিধিত্ব কৰা বুজাই, সেইটো কথা কৈছে ন, গতিকে হয় বাৰু কথাটো আপুনি ঠিকেই কৈছে কাৰণ এক এখন খেলৰ আহ নেশচনক যেতিয়া এখন ৰি্পেজন্ কৰা হয় আৰু তেতিয়াহে যিসকল মানে আহ! তেওঁলোক মানে ল'ৰা-ছোৱালী খিনি আমাৰ আগ্ৰহৰ হ'ব খেলৰ প্ৰতি, মানে এই খেলখিনিতো থাক কওক বাৰু এই মানে মোবাইলত মোবাইলৰ খেলবোৰ থাকক কিন্তু আহ যেতিয়া এখন ৰাষ্ট্ৰৰ হৈ খেলিব লগা হ'ব বা আমাৰ ৰাজ্য হৈ খেলিব লগা হ'ব বা প্ৰতিনিধিত্ব কৰিব লগা হ'ব এই ক্ষেত্ৰত যেতিয়া ল'ৰা-ল'ৰা সেইখিনি যদি আমাৰ এতিয়াৰ পৰা যদি মটিভেট হয় হা বা মাক! মাক-দেউতাকেও যদি বা ল'ৰা-ছোৱালীখিনিক যদি এইটো ক্ষেত্ৰত প্ৰশংসা কৰে বা মটিভেট কৰে কৰে যে আমি, হয় যে আমি দেশৰ কাৰণে খেলিব লাগিব, আমি এখন ৰাজ্যৰ কাৰণে খেলিব লাগিব, ত' এইটো ক্ষেত্ৰত মানে অ'! দি এতিয়া, ল'ৰা ছোৱালীখিনিও আগবাঢ়িব এইটো ক্ষেত্ৰত, আমাৰ খেলৰ প্ৰতি আগ্ৰাহৰ হ'ব। গতি গতিকে, এইটো আমি কৰা উচিত মানে এইটো ক্ষেত্ৰত।
নিশ্চয়, নিশ্চয়, নিশ্চয়। কাৰণ, খেলা ধূলাৰ যে তাকে, মানে, খেলা ধূলাৰ অবিহনে জীৱনটো একো যেন আঁ নিথৰুৱা ক'ব লাগিব। কাৰণ, খেলা ধূলাৰ মাজতে চব বস্তু পোৱা যায়। উম! সেইটো কাৰণে, খেলা ধূলা কৰি থাকিব লাগে।
হয়, হয়। সেয়া, লাগিলে ইনডোৰে হওক আউট
হয়। নিশ্চয়! উম, খেল সদায় খেল।
খেল সদায় খেলে। হয়! হয়!
তাকে, আপুনিও খেলিব মইয়ো খেলিম।
হয়, হয়, হয়।
পৰাপক্ষত আৰু ঠিক আছে, কথা পাতি ভাল লাগিলে। হয়, হয়। আকৌ, নতুন কিবা অ! কথাবোৰ জানিব থাকিলে আপোনাক ফোন কৰিম। হয়, হয়! ভাল লাগিল কথা পাতি দিয়ক। উম! উম! ঠিক আছে, ঠিক আছে হ'ব।